মান মনত পৰিলে নে।
আমাৰ মনত পৰে নহয় তোমালোক হে ডাঙৰ ডাঙৰ মানুহ আও সৰু সৰু মানুহলে মনত নপৰে অ'
মইহে কৰি আছিলোঁ, আক ফোন।
অ কালি তুমি ফোন কৰোতে মই শুই গ'লোঁ।
অ'
গমেই নাপালোঁ।
উম বাকী ভালে নহয়
বাকী ভাল ভাল তোমাৰ ভালনে?
অ অ' ভালেই।
উম' ঘৰত ভাল নে চবৰে
উম' ভাল তোমালোকৰ।
উম' ভাল ভাল দেউতা ভাল পাইছে।
অ' পাইছে।
অঁ ত পা ঔষধ খাই আছে নে?
ঔষধ তোমাৰ খাই আছে এমাহৰ কাৰণে খাব দিছিলে। এইটো মানে যদি সম্পূৰ্ণ হয়- তাৰপিছত আকৌ তোমাৰ হেৰি চেকাপত মাতিছে অ' উম
অ' তা পা কি কৰি আছা এতিয়া।
এতিয়া ভাতগিটা
অ তা তাৰপিছতে হেৰি কালি ব্যঞ্জন এবিধ বনালোঁ নহয়।
কি ব্যঞ্জন বনালা?
মাংস
বাহ মাংস বনাবলৈ শিকিলা নি
শিকিলোঁ
কি মাংস বইলা নে নে লোকেল মুৰ্গীৰ।
বইলা বইলা
অ' কেনেকে বনালা?
অ' তুমি কোৱা নিচিনাকে আও আনিলোঁ।
অ'
অনাৰ পিছতে আও মাংসটো ধুনীয়াকে ধুলোঁ।
উম
তাপা ধুই পেলাই মানে তে নিমখ হালধি উম' দিলোঁ তাৰ পিছতে আকৌ' আদা নহৰু এনেকে পিচিলো পিচি পেলাই সেয়াও লগতে সা সানি পেলাই কেৰাহীত অ'
পেকেটটো খাব নালাগে সেইটো মানে কেতিয়া ভৰাই থোৱা কি কথা একো গম নাপাওঁ না উম,
এইটো সেই স্বাস্থ্য কাৰণে বেয়া বুলি ক'লে মোক দাদা এটাই তাপা সেইত অ' তাৰপিছতে সেইটো কাৰণে যেনিবা সেই আ-আদা, নহৰু- এ পিচি ল'লোঁ আওঁ পিচি পেলাই মই আকৌ খুন্দনা নাই নহয় কটাৰীখনৰ আগটোৱেও যেনতেন পিচিছোঁ আওঁ। কেবাৰ তলত পৰি তলত পৰিছে। তাৰপিছতে পিচি পেলাই সেয়া ধুনীয়াকে সানি ল'লোঁ। সানি পেলাই কেৰাহিত তেল দি আওঁ -
উম,
তাপা আমাৰ সেইখিনি দি দিছোঁ আওঁ দি পেলাই আলু কাটিছিলোঁ আলু দিলোঁ অ' দি পেলাই অলপ সিজা তাৰপিছতে আও পানী দি তাৰপিছত হে বিলাহী আছিলে বিলাহী দিলোঁ অ'গুটিটো অতাই দিছো বাৰু তুমি কৈছিলা যে গুটিটো দিব নালাগে বুলি উম, অ'গুটিটো অটাই তাৰপিছতে তেনেকে হৈ গ'ল আৰু খালি নিমখটো অকমান বেছি হ'ল।
প্ৰথমতে হ'ব
অ' এ আৰু তাতে আমি নিমখ কমকেই খাওঁ যে আমাৰ ঘৰত। নেমু চেপি ললোঁ কাৰণে অ'আমাৰ কমকে খায় আমাৰ নিমখ, চেনি চব কমকে খায়।
অ' ভালে ক
অ' তাৰপিছতে হেই ভাত খালোঁ আৰু তেনেকে।
উম, ভালে কৰিলা।
তিয়ঁহ আছিলে বিলাহীও আছিলে যে তাপা বিট আনিছিলোঁ বিট তাৰপিছতে গাজৰ অহ, পিয়াজ আদা এনেকে দি পেলাই
উম, উম ভালে কৰিলা আৰু ভাল হয় মানে খালে এই কেইটা চাটনি কৰিছে
অ'অ'এ বিতটো আকৌ তেচছৰ কাৰণে খাব লাগে যে। মোৰ তেজ নাই যে গাত এ কালিহে পাইছোঁ আকৌ। অ'বিট যে কিমান বিচাৰি, বিচাৰি কালি পাই পেলাই সৰহকে লৈ আহিছোঁ অলপমান।
নাপালোঁ গোটেই খন।
অ' নাপায়ে আকৌ এ, তোমাৰ ৰাতিপুৱা যে বজাৰ এখন বহে তেতিয়া পাই।
অ'কিন্তু দোকানত মানে এনেকে হেৰিত দৈনিক বজাৰ নাপায়।
অ', তাপা আকৌ তোমাৰ ৰাতিপুৱা আকৌ সোনকালে উঠিবলে মন নাযায় যে। সেইখন আকৌ তোমাৰ অ' সাত বজালে সেই সেই হৈ যায় নহয় গুচিয়ে যায় নহয় আৰু সাৰো নেপাওঁ। তাৰপিছতে সেইটো কাৰণে কাল
কোৱা হয় ন' আমা
সেই কাম সোপা নাথাকে জানো আওঁ, আওঁ এতিয়া আওঁ এটা প্ৰকল্প-প প্ৰকল্প আৰু এটা ওলাইছে আৰু এটাও পাইছোঁ এ তোমাৰ এনেকে ক কথা পাতিব লাগে
অ
এনেকে তোমাৰ অসমীয়াত এনেকে লিখা থাকে সেইটো চাই পেলাই
অ মানে অসমীয়াত কিবা বিষয় দি দিয়ে নেকি?
অ বিষয়
মানে যিটি বিষয় পাতিব পাৰি নে না এনে মানে তাত ইমান নিৰ্দিষ্টকে দি দিয়ে নিৰ্দিষ্টকে দি দিয়ে ন। উম
তাৰ পিছতে সেইবিলাক কৰি থাকো দেৰিহে হৈ যায় যে আও মোৰ মানে কি জানা নাই মোৰ যিমান কাম থাক ক মই ৰাতি কৰি ভাল পাওঁ কিন্তু ৰাতিপুৱা মানে সোনকালে উঠিবলে মন নাযায়
মইও সোনকালে উঠাটো বহুত টান মোৰ কাৰনে
এসপ্তাহ সোনকালে উঠিলো আকৌ এই তোমাৰ যে মোৰ যে পিথি বৃষ হৈছিলে যে তাৰ পিছত আও ঘৰতো একদম পুৰা গালি দিছে আও, ইমান দেৰিলেকে মানুহ শুই থাক কে নেকি, মানে মই ধৰা উঠি পেলাই আও কি কৰো আৰু মুখখন ধুই গাটো ধুই ভাতকেইটাও ধৰা ভাতৰ লগত আলু দি পেলাই আৰু তেনেকে খাই পেলাই‌তো আৰু বিদ্যলয় গুচিয়ে যাও উম তাৰপিছত তাতে সেই গালি দিলে অ তাৰপা সেইটো কাৰণে যেনিবা সেই দুদিনমান তোমাৰ ছয় বাজি পোন্ধৰ মিনিট মানত উঠো আৰু ইমানো মানে সোনকাল নহয় আৱ তাপা উঠি পেলাই অকমান খোজ কাঢ়ো অ তোমা খোজ কাঢ়িলো, খোজ কাঢ়ি পেলাই অকমান ব্যামো কৰো তাৰপা পানী খাওঁ পানী মই একেবাৰে নাখাওঁ যে
উম ৰাতিপুৱা তুমি হেৰি কুহুমীয়া পানীটো যে ধনুক খুৱাব লাগে তেতিয়া তোমাৰ পাচন ন মানুহ ভাল মানে বহত ভাল কৰে তাতো মানে
মোৰ এলাহ লাগে পানীকণ লৈ খাবলে এলাহ লাগে
উম খাব লাগে
তাৰপিছতে এই বৰষুণ দিলে আৰু যিকিদিনৰ পৰা তাৰপিছত পৰা আকৌ আঠ বাজি ত্ৰিশ মিনিট, নহ'লে পৈত্ৰিছ মিনিট তেনেকুৱাত উঠুৱাও আকৌ আগৰ নিচিনা হৈ গলা পদ্ধতি ঘৰৰ মানুহে কৈছে কিমান কম আৰু উম কৈ কৈ মূক বিষাই গৈছে এনেকে বুলি আৰু পিছে বেমাৰ অ বেমাৰ হলে নিজে ভুগিবি নিজৰ স্বাস্থ্য টো যতন নিজে ল লব লাগিব অকলে আছোঁ যেতিয়া
উম সঁচাকে ৰাতিপুৱা তোমাৰ যোনটো সূৰ্য পোহৰ ওলাই ন সেইটো ল'ব লাগে ভি
বহুত বেলেগ অ অ
উম সেইটো লব লাগে বহুত
সেই ভিটামিন বিলাক ধৰা থাকিলেহে বা দেহটো সুস্ স্থ হৈ থাকিলেহে আমি বাকী কাম বিলাক কৰিব পাৰিম আৰু আমাৰ ধৰা কিমান কামৰ বু বুজা থাকে চাব গলে সঁচাকে আক কৌ আমি ধৰাচোন গোটেই নিজৰ কাম বন কৰি, পঢ়া শুনা থাকেই তাৰমানে ওপৰত ধৰা এইবিলাক প্ৰকল্প কিবা কিবি থাকেই আৱৰ্তন কৰা কাৰ্যতকে, অঁ, পৰীক্ষা তোমাৰ আছেই। ইমানখিনি প্ৰথম গোট দ্বিতীয় গোট তেনেকেটো থাকে।
উম, আকৌ তোমাৰ ৰুম চলাবলৈ বজাৰ-তজাৰ কৰা সেইবোৰ হেৰি থাকেই।
অ সেইবিলাকো আছে ভাত বনোৱা, কাপোৰ ধোৱা। মানে এখন ঘৰৰ কামৰ নিচিনাই নহয় জানো? কামবোৰ কম হলেও আৰু সদায় নহয় সদায় তুমি ধৰা ৰাতিপুৱা ভাত বনাবই লাগিব, আকৌ বিদ্যয়ালয়ৰ পৰা অহা পাও বনাবই লাগিব। অহাৰ পিছত। ৰাতি বনাবই লাগিব, ৰাতিপুৱা চাহ খাবই লাগি ব গধূলিৰ চাহ খাব খাবই লাগে মোৰ বাৰু গধূলি অকণমান খোৱা হয়, ৰাতিপুৱা সময়ে নহয় বাৰু।
ৰাতিপুৱা মোৰো সময় নহয়, ৰাতিপুৱা উঠিয়ে তোমাৰ গাটো ধুই ভাতকেইটা খাই যাওহে আৰু।
অঁ, গতিকে সিমানখিনি ধৰা কাম থাকেইচোন।
উম।
আকৌ বন্ধ বাৰত ধৰা কাপোৰ কানি ধোৱা পৰা ধৰি লৈ কিমান কি কি থাকে।
সঁচা, উম। মানে সেই, এখন ঘৰৰ কাম কৰি থাকিব লগা হয় আৰু ঘৰ এখন চলোৱা থকা। থকা নিচিনাই হয় আৰু।
অ, এ মোৰ মানে চিন্তা কৰা হ'ল বেছি, মাথা ঘূৰাই পৰিছিলো যে। সেইটোৰ পৰা মানে বেছিকে চিন্তা কৰিবল ললে ঘৰৰ মানুহে।
উম।
আও মোৰ আগতেও, তেনেকুৱা এবাহ হৈছিলে। অ' এ মোৰ কি হ'ল, মাজতে অ' মাজতে তোমাৰ এই প্ৰকল্প, বহুতখিনি দিছিলে যে। তাত আকৌ এটা তাৰিখ দি দিছে, সেইটো তাৰিখৰ ভিতৰতে জমা দিব লাগে নহয় জানো। তাপা, মই সেইটো কাৰণে অ' মই কি কৰোঁ, সেই বিদ্যালয়ত থাকোতে মানে, যেতিয়া আমাৰ জিৰণি সময় দিয়ে সেইকণ সময়তে মই ৰুটি খাই দিওঁ, খাই আহি পেলাই আৰু কোঠাত অহা পিছত, একো নাখাওঁ। পোৰা মানে একদম, মেগীউ খাও বাও।
অ' সেইটো গেছ মাৰি দিয়ে তোমাৰ।
উম, উম, সেইটোৱেই আৰু ভাতগিটা ধৰা, ভালকে খালেহে।
সেইটোয়ে, ৰাতিপুৱা লৰালৰিতে খোৱায়ে নহয় আওঁ।
উম সেইটোৱে, আৰু মই পাচলিবিলাক নেখাওঁয়ে চুন, অকল আওঁ আলু
উম, ময়ো এতিয়াহে, অকমান খাব লৈছোঁ।
উম, সঁচাকে মানুহে খাব লাগে দেই, মানুহ মানে স্বাস্থ্যটোৱে মানে, একদম মুখ্য হয়। স্বাস্থ্য ভালে নাথাকিলে তোমাৰ একো নাই, মই কৈছোঁ নহয়, মই সেয়ে
না তোমাৰ কৰ'বাত মন বহিব,
মই এসপ্তাহ দিন মই পাই, পাই গলো মানে, কৈছোঁ নহয়। অ' তোমাৰ মানে, কেতিয়া ধৰা এনেকুৱা হয়, ঘৰত থাকিলে ধৰা, ওচৰত মা হ'লেও থাকিব, দেউতা হ'লেও থাকিব, নহবা ঘৰৰ বেলেগ মানুহ হ'লেও থাকিব, হয়, নহয়। বহুত বেয়া লাগে মানে, কৈছো নহয়। সেইটোতো মানে মনটো বেয়া লাগে, তোমাৰ মানসিক, শাৰীক দুইটা ভাৱ তুমি যদি আওঁ অসুস্থ হৈ থাকে, তেতিয়া হ'লে কি হ'ব। সঁচাকে সেইটো মানে নবহে, উম। সেইটো কাৰণে যেনিবা এতিয়া, সেই ঘৰৰ পাওঁ ক'লে, পাচলি কিবা কিবি কিনি মেলি আনিবি।
উম, উম, সেই বিতটো খালে তোমাৰ তেজ হেৰি হ'ব, আকৌ গাজৰ খালে চকু- আকৌ তোমাৰ ভালে থাকিব। তেনেকুৱা চব খালে মানে চবৰে মানে এটা এটা গুণ আছে আৰু।
আছে। সেইটোৱে অঁ, তাৰপা উম, এ- জিকা, তাৰপিছত আকৌ তাৰপিছত ৰঙালাও এনেকে কিনি আনিছিলোঁ।
উম।
তাৰপা ৰঙালাও ভাজি পৰখি খালোঁ।
অঁ।
মই নাখাওঁ এনে আকৌ।
অঁ, নোখোৱা, এতিয়া মানে চব খাব লৈছা।
এতিয়া চব খাব লৈছোঁ। স্বাস্থ্যটো বোলো ভাল হওঁক আওঁ। মোৰ মানে নালাগে বাৰু, শকতো হ'ব নালাগে। খালি মানে, নিৰ্দিষ্ট কাম খিনি কৰিব লাগে অঁ, শক্তিটো লাগে মানে।
অঁ, কিছুমান শকত হয়, সিহঁতবোৰৰ মেদবহুলতাহে থাকে।
সেইটোৱে আকৌ, এ মানে তোমাৰ এইবিলাক ঘৰুৱা খাদ্য নাখায় নহয়, বাহিৰ খাদ্য খায়- পেলাই হে এনেকুৱা শকত হৈ যায়, সেইবিলাক বেয়া আকৌ।
চৰ্বি বাহিলে তো বেয়া।
বেয়া। উম, বহুত বেমাৰ হৈ যায় মানে পিছলে তোমাৰ। উম।
আৰু তোমাৰ, সেইবোৰ বেমাৰ তোমাৰ ভাল কৰিব নোৱাৰা হয় নহয়।
অঁ আৰু মানে বিশেষকে ছোৱালী মানুহৰ ক্ষেত্ৰত বেছি মানে দিগদাৰ হয় ধৰ।
অঁ, অসুবিধাও পৰে।
উম, ল'ৰা মানুহ হ'লে বেলেগ কথা।
অঁ, পানীতটো যেন তুমি দিনত যেন তুমি হেৰি খাব লাগে। অঁ, অঁ, তিনি অঁ, তিনি লিটাৰ খাব লাগে বহুত ভাল কৰে।
অঁ, আমাৰ পেহীয়ে যে কেনেকে খাব পাৰে অওঁ।
আমাৰ দেউতাই খায়, বহুত খাই তোমাৰ পানী লাগিয়ে থাকে, লাগিয়ে থাকে, লাগিয়ে থাকে।
উম, উম।
ৰাতিপুৱা তোমাৰ একজাৰ খাই দিয়ে।
অঁ, তাকেহে খাব লাগে বাৰু।
উম, মই তোমাৰ এগিলাছ যেনেতেনে খাওঁহে ৰাতিপুৱা।
উম, মই এতিয়া খাবলৈ লৈছো বাৰু।
উম, সেয়াই খাব লাগে। বিশেষকে ৰাতিপুৱা গৰম প কুহুমীয়া গৰম পানীতো খাব লাগে।
খাব লাগে অঁ, আৰু এতিয়া গৰমতটো বেছিকে খাব লাগে আৰু পানী। ডিহাইড্ৰেচন হৈছে, ভাল, ভাল বহুত ভাল। মোৰ নোলাই আকৌ ইমান, পানী কম খাওঁ কাৰণে।
ওলাব লাগে তোমাৰ।
উম।
পানীতটো তুমি নিয়ন্ত্ৰণ কৰি খাই থাকিবা।
উম, তাকেহে।
বাকী এতিয়া ভাল পাইছা নহয় গা- চা?
উম, পাইছো পাইছো এতিয়া। তাকে মই কাম দুটামান আছে- কৰি লওঁ।
অঁ, অঁ, কৰি লোৱা।
উম, হ'ব।